কি কৰি আছা?
এনেই মই বহি আছোঁ বাহিৰতে ঘৰত। তুমি কি কৰি আছা?
মই এনে আছোঁ খবৰ খাটি কেনেকুৱা?
খবৰ আছে ৰবা ভালে। বৰ্তমান দিয়াচোন। তোমাৰ কেনেকুৱা খবৰ?
কি কম আৰু মোৰ খবৰ আৰু এই গৰমত পুৰা পচি আছোঁ মই। কিমান গৰম দিছে ন।
অ' নকবা আৰু দেই।
তাতেও ভাল আলু থাকে নে বেয়া হওঁতে দিয়ে একদম নে ৰুমৰ ফেনখন চলাইছোঁ।
ইমান মানে ফেনৰ মানে গৰম বতাহটো আহি আছে ন থাকিবই পৰা নাই। দিনটোত চাৰি পাঁচবাৰ মান গায়ে ধুইছোঁ। তথাপিও মোৰ মানে ঘাম বন্ধই নহয় ইমান যে ঘামি আছোঁ এইফালে বৰফতো ডুবি আছোঁ কিন্তু তথাপিও মোৰ গৰম মানে সয্য নহয় না একদম তথাপিওঁ মানে গৰমটো নাযায়েই।